শুনিছানে? অ' অ'
অ'
অ' কি কৰি আছা? আজি বতৰটো যিহেতু ডাৱৰীয়া কি কৰি আছা?
হেই এনেই ডাৱৰীয়া বুলি জানাই যিহেতু কি কৰিম আৰু ডাৱৰীয়া বতৰত মানুহে কি কৰে শুই আছো দিয়া বিচনাতে, তুমি কি কৰি আছা?
মইয়ো একেই তোমাৰ বিচনাতে পৰি আছো আৰু,
অ' বাকী বাকী খবৰ পাতি কেনেকুৱাচোন খবৰ পাতি?
খবৰ পাতি ভালেই মানে ভাল বেয়া মাজতে চলি আছে আৰু।
অ বাকী পঢ়া শুনা চলি আছে ঠিকে?
চলি আছে।
মোৰ খবৰ ভাল দিয়া আৰু মানে চলি আছে মোৰ সেই একেই আৰু তোমাৰ সেই যিটো পঢ়া পাতি পৰীক্ষা তাৰে মাজতে চলি আছে দিয়া মোবাইল চোৱা চব কৰা এ চলি আছে আৰু ক'বলৈ গ'লে।
হয় হয় হয়।
অ কোৱা?
এ তোমাৰ এনে মই অলপ ৰিল চাই আছিলো আৰু ৰিল চাই থাকোতে এটা ৰিল পালো আৰু তাতে তোমাৰ চিটোৱা অসমৰ শিক্ষা বা তোমাৰ যিটো আমাৰ ভাৰতৰ শিক্ষা শিক্ষা এ ভাৰতৰ শিক্ষা বা তোমাৰ অসমৰ শিকা শিক্ষা মানে আৰু শিক্ষা ব্যৱস্থা আৰু আমাৰ ক'বলৈ গ'লে তাৰে ওপৰত আৰু কিবা এটা আমাৰ কবলৈ গলে তাৰে ওপৰত আৰু কিবা এটা কথা কৈছিল আৰু সেই কথাটো তাকে ভাবি আছিলোঁ মই তাকে তোমাৰ লগত আলোচনা কৰিম বুলি ফোন কৰিলো দিয়া
উম ঠিকে আছে ঠিকেই আছে মই আহ যিহেতু শিক্ষা তোমাৰ মানুহৰ জীৱনৰ এক মূল্যৱান সম্পদ বুলি কোৱা দিয়াচোন তোমাৰ আ মানুহৰ ধন সম্পত্তি হেৰাব প কিন্তু তোমাৰ শিক্ষা যিবোৰ লাভ কৰা জ্ঞান এইবোৰ কেতিয়াও হেৰাই নাযায় তোমাৰ আৰু শিক্ষাটো প্ৰতিজন লোকে অ আৰু শিক আৰু তোমাৰ মা মানুহেতো জন্মৰ পৰা তোমাৰ মৃত্যু পৰ্যন্ত শিকিয়ে থাকে তোমাৰ সৰু ল'ৰা ছোৱালীতো কেনে কথা কব লাগে কেনেকে থিয় হব লাগে বা বহিব লাগে সেইখিনি শিকে ত' মান সেই গতিকে জন্ম হোৱাৰ পৰা মৃত্্যু পৰ্যন্ত মানুহে শিকি তোমাৰ পাঠ্যপুথিবোৰতে মাজতে সীমাবদ্ধ হব নালাগে তোমাৰ আমি আমাৰ পৰিয়াল লগতে আমাৰ সমাজ লগতে আৰু পৰিবেশৰ পৰা বহোত শিকিব পাৰু। তুমি কি ভাবা?
হয় দিয়া শিক্ষাটো আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ কবলৈ গলে তোমাৰ এই যিটো শিক্ষা আছে শিক্ষা নোহোৱাকে কোনো এজন মানুহ চলিব নোৱাৰে এই পৃথিৱীখনত মানে ধৰিলো সেইতু পৰীক্ষাৰ কথা কোৱা নাই বাৰু যিতু সামাজিক শিক্ষা বা অনান্য যিতু শিক্ষা আছে। লাগে দিয়া চোন। কিতাপ পৰীক্ষা নোহোৱাকৈ মানুহ চলিব পাৰিব কিন্তু যিবিলাক সামাজিক বা জীৱন চলিবলৈ কাৰণে যিবিলাক শিক্ষা লাগে সেই শিক্ষাটো তোমাৰ কাৰণে দৰকাৰ দিয়াচোন বাকী তোমাৰ পাতিম অসমৰ শিক্ষা ব্যবস্থা বা তোমাৰ মতামত কি অলপ ক'বা নেকি?
মই ভাবো আমাৰ অসমৰে হওক বা ভাৰতে হওক আমাৰ যিটো শিক্ষা ব্যৱস্থা এইটো অলপ মোৰ কৰ'বাত লাগে যেন ক'বাত পিছ পৰি আছে তোমাৰ জাপান আৰু তোমাৰ চাইনাৰ যিবোৰ শিক্ষা চীনদেশ সৰ যিবোৰ শিক্ষা ব্যৱস্থা এইবোৰ তোমাৰ মানে মই ভাবো আমাৰ অসমতে শিক্ষা ব্যৱস্থাৰ কথা কলো তোমাৰ আমাৰ সৰুতে যিবোৰ মানে মানসিক বিকাশৰ কাৰণে যিবোৰ মানে বস্তু শিকিব শিকাব লাগে এইটো যেন কবাত মানে নাই মই মানে এইটো এইটো এইটো যেন কবাত নাই এনেকুৱা কিয় লাগে কাৰণ কাৰণ তোমাৰ চাবা এতিয়া যে যেনেকে তোমাৰ কৃত্ৰিম বুদ্ধিমত্তাৰ জোগ হয়। কিন্ত তুমি চাপা বহো বহিৰা দেশ বাত য়াৰে শৰো শৰো বিলাক লৰা ছোৱালী বিলাকক বিদ্যালয়ত মানে ৱাৰে আমাৰ অসমৰ যিটো শিক্ষা ব্যৱস্থা আমি কিও মানে অ বোৰনজিত জিবোৰ বচতো আচে এই বোৰৰ ওপৰতে আমি শিক্ষা গ্রহণ কৰি আছো মেই বোৰৰ ওপৰত কোনে কি কৰিছিলে আমোক কোন জন ৰজাই কাক হৰি কৰিছিলে মেইবোৰৰ ওপৰতে আমি বেছি শিকো। ময় ভাবো মেইবোৰ শিকাও জৰুৰী কিন্তু তাৰ লগতে আমাৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিবিদ্যাৰ যিবোৰ শিক্ষা সেইবোৰ অলপ বেছি কৰিব লাগে মানে মই ভাবো তেতিয়াহে আমাৰ দেশখন আগুৱাই যাব মই ভাবো বুৰঞ্জী আৰু বুৰঞ্জী আৰু ইতিহাস দৰকাৰ হয়। কিন্তু তাৰ লগতে যদি আমি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ
হয় দিয়া তুমি একেবাৰে ঠিক কথা কৈছা আ তোমাৰ যিহেতু আমাৰ নতুন প্ৰজন্ম তোমাৰ অ নতুন প্ৰজন্মই কি যি খাও আমি সেই শিকিব ন তেওঁলোক আমাৰ ভৱিষ্যত হয় বা আমি আমি তোমাৰ ডাঙৰ হৈ কিনে যি কৰিম সেইটোতো আৰাজ্যখনৰ ভৱিষ্যত বা এখন দেশখনৰ ভৱিষ্যত হ'ব ন। ত আমাৰ শিক্ষাটো ভালদৰে দিব লাগে, তোমাৰ এই ধৰি লোৱা তুমি কলাই তুমি যিটো অসমৰ শিক্ষা আছে, এই যিবিলাক পুৰণি কথা আছে এই ধৰক এই আগৰ যিবিলাক ৰজা ৰজা সেইবিলাকৰ কথা জানিব লাগে বা পুৰণি কথা আমি জনাতো উচিত আৰু তুমি কলাই উচিত বুলি কিন্তু। সেইবুলি আমি সেইবিলাকৰ সেইবিলাকে মুখস্থ কৰি সেইবিলাকে আমি পৰীক্ষাত লাগে সেইবোৰা সেইবোৰৰ ওপৰত নম্বৰ লাভ কৰি কিনে আমিতো ইমান একো ডাঙৰ হৈ নাযাওঁ ন। আমাক কিয়ৰ ওপৰত শিক্ষা দিব লাগিব আমি শিক্ষা দিব লাগিব ধৰিলো আমি জীৱনটো কেনেকৈ জীয়াই থাকিব পাৰোঁ। আমি ধৰিলো কিছুমান কাম নোহোৱা আমি কেনেকুৱা কাম বিচাৰি ল'ব পাৰো আমি ধৰি লোৱা স্কুলতে আৰু একো চাকৰি নাপালে কেনেকে ব্য্ৱসায় কৰি চাই থাকিব পাৰো বা অন্যান্য যিবিলাক সৰু সৰু কাম সেইবিলাক যাতে সৰু নহয় আৰু সেইবিলাক শিকাব লাগে ন সকলো সব মানে পৃথিৱীৰ যিমান কাম আছে। একো কাম সৰু নহয়, ন ত সেইবিলাক যে আমাক স্কুলৰ পৰা শিকাই তেতিয়া ল'ৰা ছোৱালীবিলাক আগবাঢ়িব তুমি দেখিবা যে অসমৰ বেছিভাগ মানে ল'ৰা ছোৱালী আৰু অসমৰ সেইবিলাকে মানে অকল চাকৰি লাগে, তেওঁলোকক বা ডাঙৰ মানে ডাঙৰ কিবা পঢ় এই যে সৰু সৰু দোকান হওক বা- তোমাৰ সৰু সৰু কিবা কাম কৰি তেওঁলোকে যে থাকিব লাগে, সেইটো মানে নিবিচাৰে তেওঁলোকে তেওঁলোক কেৱল চাকৰি দৰকাৰ আৰু তুমি আৰু যিবিলাক বাহিৰত তোমাৰ ধৰি লা এই আমাৰতো অসমত দেখিছা তুমি বেছিভাগ অসমীয়াকো তুমি সেই দোকানী বা অন্যান্য যিবিলাক সৰু সৰু কাম আছে তাতনোত অসমীয়া মানুহ বেছি পাবা, তাতো চবচোন ত বাহিৰৰ যিবিলাক ৰাজয় তাৰে মানুহ পাবাচোন আৰু যিবিলাক সেইবিলাকে আৰু ক'বলৈ গ'লে ত' সেইবিলাক কামতো আমি অসমীয়া মানুহবিলাকে গুৰুত্ব দিয়া উচিত, বাকী তোমাৰ শিক্ষা ব্যৱস্থাতটো আমাৰ বহুত পিছ পিছপৰি আছে দিয়া মানে আমি আগৰ যিটো শিক্ষা ব্যৱস্থা আছিল আগৰ একদম পুৰণি আমাৰ ত য'ত তোাৰ গুৰুকুল বুলিছিলে আৰু তাত চাবাচোন আমাৰ কেনেকুৱা ধৰণৰ শিক্ষা দিয়া হৈছিল মানে জীৱনত কেনেকে যুঁজিব পাৰে সনেকুৱা ধৰণৰ শিক্ষা দিয়া আছিল, আৰু কিমান জ্ঞান আছিল লাভ কৰিছিল ইমান মানে এতিয়া চাবা কিমান আমাৰ ওচৰত সুবিধা আছিল তথাপিও আমি ইমান জ্ঞান লাভ কৰিব পৰা নাই আৰু, কিন্তু যিটো সময়ত এই গুৰুকুল বুলি কৈছোঁ তাতে সেই যিটো তোমাৰ ঋষি মুনসকলে ছাত্ৰবিলাকক বা সেই ল'ৰা ছোৱালীক জ্ঞান দিছিল সেই জ্ঞানটো কিন্তু এতিয়া কাো দিব নোৱাৰে এতিয়া শিক্ষকে কিন্তু দিব নোৱাৰে সেই জ্ঞানটো কি তমাৰ যিটো শিক্ষা আছে শিক্ষাতটো বহুত আগবাঢ়িছে দিয়াচোন এই তোমাৰ ডিজিটেল শিক্ষা হ আজিকালি চোন অনলাইনত কিমান মানে তুমি পাবা সুবিধা বা যোন তুমি ধৰি লোৱা এতিয়া তুমি কলেজত কিবা বুজি পোৱা নাই বা তুমি স্কুলত কিবা বুজি পোৱা নাই তুমি কৰতাই সেইটো চাব পাৰিবা ত বহু আছে দিয়া শিক্ষাৰ মানে বহুত লাভ আছে, তুমি কি ভাবা এই যি অনলাইন শিক্ষা আছে বাকী শিক্ষাৰ কথা পাতিলোঁ এই অনলাইন শিক্ষাটো যি আছে এই শিক্ষাৱে আমাৰ ওপৰত কেনেকুৱা প্ৰভাৱ পেলাইছে আৰু আৰু এটা মতামত কৰিছো তোমাৰ আৰু তুমি কি ভাবা এই যে আমাৰ অ আমাৰ সমাজত আছে আৰু নম্বৰ চাই কিনে ল'ৰা ছোৱালীক যি মানে তুলনা কৰে সেইটো সেইটো কেনেকুৱা আৰু এই দুটাক বিষয়ে কিবা হবা নেকি তুমি
অ প্ৰথমতে অনলাইনৰ শিক্ষা কথা যদি কবলৈ যাওঁ ই আমাক বহুত লাভৱান কৰিছে তোমাৰ যিহেতু আগতে আমাৰ হাতত অনলাইন শিক্ষা নাথাকোতে আমি শিক্ষকে যিটো বুজাই স্ বিদ্যালয় বা মহাবিদ্যালয়ত যিটো বুজাই আমি সেইটোয়ে বুজ পাব লাগে যদি আমি সেইজন শিক্ষকৰ বা বি নাপাও তেতিয়াহলে আমাৰ হাতত আৰু বিকল্প নাথাকে বুজি পোৱাৰ, কিন্তু অনলাইন শিক্ষা পৰা কি হৈছে সেই বিষয়টো আমি ইউটিউব বা বিভিন্ন এপত আমি সেইটো তাৰ বিষয়ে আমি চাৰ্চ কৰি পেলাই আমি সেইটো বিষয়ে জানিব পাৰ আৰু আমি একটা বিষয়কে আমি বহুক কেইজন শিক্ষকৰ পৰা বুজিব পাৰো, মানে যদি এজন শিক্ষকৰ পৰা বুজি নাপাও কাৰণ সকলোৱে এজন মানে এজন শিক্ষকৰ পৰাই যে বুজি পাব সেইটো কথা নহয় মানে কোনোবাই য এনেকুৱা থাকিব পাৰে যে তেওঁ নিজৰ বিদ্য়ালয়ৰ শিক্ষকৰ পৰা বুজি নাপায়। ত সেই ছাত্ৰজনে আহি পেলাই তেওঁ ইউটিউবত যদি চাই তেতিয়া অনলাইন শিক্ষাৰ জৰিয়তে অ মানে তেওঁ ইউটিউবত যদি চাই তেওঁ বেলেগ এজন শিক্ষকৰ যদি চাই আহ পঢ়াটো চাই তেতিয়া তেওঁ বুজি পাবও পাৰে এইবিলাক কিয় সম্ভৱ হৈছে এইবিলাক অনলাইন শিক্ষাৰ দ্বাৰা সম্ভৱ হৈছে আৰু তুমি যিহেতু কল মানে কি কয় হেৰি নম্বৰ লৈ হেৰি কৰে সেইটো সঁচা কথা আমাৰ সমাজখন হৈছে এনেকুৱা সমাজ যত তোমাৰ নম্বৰৰ ওপৰত মানে ল'ৰা ছোৱালী কিমান চোকা সেইটো নিৰ্ধাৰণ কৰে, তোমাৰ আজিকালি তুমি চাবা যে সকলোৱে মানে তুমি সেইটো কলাই যে চাকৰিৰ ওপৰত চবে মানে হে সকলোৱে বিচাৰে ত সেই তোমাৰ চাকৰি ভালকে পঢ়িব লাগিব ভাল চাকৰি পাবি চবৰে সেইটয়ে মানে কথা যে তই ব্যৱসায় কৰ বা তই ভাল ব্যৱসায় কৰ তই এইটো ক্ষেত্ৰত যা বা তই ভাল অ ভাল সংগীত বাধ সেইবিলাক একো নকয় খালি চাকৰি কথাটোক লৈ পেলাই মানে সমাজেও আৰু পৰিয়ালৰ লোকেও সকলোৱে মানে হেৰি কৰে মানে প্ৰেচাৰ দিয়ে ত' মে সেইকাৰণে মই ভাবিছো এইটো আমি সলনি কৰিব লাগে ত আমি আৰু লগতে শিক্ষা যিহেতু অকল বিদ্যালয় শিক্ষা নহয় আমি নৈতিক শ শিক্ষা যিটো আমি পৰিয়াল বা হেৰি বা পাওঁ যিটো আমাৰ মৰেলিটি বুলি কয় এই শিক্ষাৰ প্ৰতিও আমি ধ্যান দিব লাগে, যাতে নহ মানে নৈতিক কাৰণ আমি নৈতিক শিক্ষা থাকিলে আমি সমাজত আহ আমাক সকলোৱে ভাল চকুৰে চাব বুলি মই ভাবো আৰু তাৰোপৰি তোমাৰ সেইখিনিয়ে আৰু যে আহ আমি ব্যৱসায় প্ৰতিও মানে অলপ চাব লাগে, আমি অকল চাকৰি চাকৰি কৰি থাকিলে নহয় কাৰণ সকলো মানুহে যে চাকৰিও কৰিব লাগিব সেইটো কোনো কথা নাই।
অ এ ক'বলৈ গ'লে বত্তা দিয়া এতিয়া আজিলৈ ত ৰাখিছো দিয়া নহলে পিছত কে কথা পাতিম
উম দিয়া দিয়া ঠিক আছে।